হেল্ল'
অঁ কওক
অ কি কৰি আছা?
আছোঁ এনে আপুনি?
অঁ বন্ধ দিছে।
অ এতিয়া ঘৰতে আৰু।
অ ঘৰতে আছোঁ।
কি কি কি কাম কৰি আছা মানে এতিয়া ঘৰত থাকি?
ঘৰত থাকে মোৰ কাম কৰি থাকা যে।
অ এই তোমালোকৰ যে মামা ছোৱালীজনী যে বেমাৰ হৈছিল। কিবা খবৰ কেনেকুৱা এতিয়া?
অ এতিয়া অকমান ভাল পাইছে।
অ কি হৈছিল নো তাই আমাৰ ইয়াতো ডেংগু হৈছে বুলিয়ে ওলাই আছে।
ডেংগু নহয় মানে তাই জ্বৰ উঠিছিল।
অহ
হে জ্বৰটো মানে মাথাত উঠি গ'ল চিজাৰ এটেক নিচিনা আহিলে।
ইচ্ ৰাম ইমান সৰুছোৱালীজনী।
উম এতিয়া ঘৰত আহা লাও আৰু কেইদিনমান লাগিব।
বেছি চিৰিয়েছ হৈ গ'ল ন।
অ চিৰিয়েচ হৈছিলে এতিয়া ঠিকে আছে বাৰু।
অ এতিয়া আই চি উৰ পৰা উলিয়ালে নে আই চি উতে আছে।
আই চি ইউ পৰা ওলালে এতিয়া হেই নৰ্মেল ৰুমতে আছে আৰু।
অ কিবা খাব বব পাৰিছে নে তাই এতিয়া?
অ আজি যোৱাকালি পা ভাত কেইটামান খাইছে।
ইমান সৰু ছোৱালী মোক শুনি পেলাই বহুত বেয়া লাগি আছে।
অ
তাৰপিছত আকৌ আজি আৰু এটা খবৰ শুনিলোঁ তোমালোকৰ আকৌ মাজু মা ছোৱালীজনীও বোলে তুলনি হ'ল।
অহ
ইচ্ ৰাম কি কি যে হৈ আছে।
উম
এনে তোলনি বিয়া পাতিব নে কি কৰিব?
এতিয়া নাপাতে দিয়া এনেই নিয়ম কৰি থৈ দিব।
অহ তাতো আকৌ ভনিয়েকৰ আহ অপাৰেশ্যন হৈছিলে ন।
অহ সেইয়া ভনীয়েকৰ ভাল হোৱাৰ পিছতে বিয়া পাতিব আৰু।
উম এনেই নিয়ম চিয়ম ইমান নাই চাগে ন গাঁৱত পিনে বেছি হয় নিয়ম বিলাক।
অহ ইমান নাই তো নাম চাম গাই পেলাই থব চাগে।
অহ গা ধুৱা হ'ব চাগে চাৰিদিনত আজি কেইদিন হ'ল।
আজি দুদিন হৈছে।
হয় নেকি অহ খবৰ এটা ল'ব গৈ লাগিব।
অহ আহিব।
উম বাকী তোমাৰ পঢ়া শুনা কি কৰি আছা এতিয়া?
কি কি কৰিছা?
পঢ়া শুনা কি কৰি আছা বোলো এতিয়া?
ফাৰ্ষ্ট ইয়েৰ।
অহ তাকেতো পঢ়া শুনা কৰিলা তাৰপিছত আৰু কি কি কৰি আছা? কিবা এক্টিভিটি কৰি আছা ছানে গৰম বন্ধ বুলি?
গৰম বন্ধ বুলি এতিয়া নাই একো কৰা।
অহ।
ৱৰ্কশ্বপ কৰিম আৰু।
অহ যোৱাবাৰ যে তোমালোকে নাটক কৰিছিলা সেইটো আকৌ ৱৰ্ক ৱৰ্কশ্বপটো হ'ব নেকি?
অহ আজি পাইছোঁ। খবৰটো চাওঁ কি হয়।
অহ অহ অহ যদি হয় মোকো জনাবাচোন মোৰ ল'ৰাটোকো মানে দিম বুলি ভাবিছোঁ। এইবিলাক আগত আগুৱাই গ'লে ভাল লাগে হয়।
অহ।
ঘৰত থাকিও বদমাছ উৎপাতহে কৰি থাকিব।
অহ তাতকে কিবা এটাত বিজি থাকিলে ভাল।
অহ। স্কুল নাই যেতিয়া দিনটো ঘৰত থাকি কি কৰিব যদি ৱৰ্কশ্বপ হয়। যোৱাবাৰ হৈছিল যে বহুত ভাল লাগিছিল। তোমালোকৰ নাটক হৈছিল যে খুব ভাল লাগিছিলে।
অহ।
চাব গৈছিলো চাব গৈ পেলাই বোলে তাকে ল'ৰাটোকো তাতে দিম বুলি তাক কৈ থৈছো আউ।
অ এবাৰ হ'লে কম দিয়ক।
অহ চিক্স পাইছে এবাৰ সি কৰিব পাৰিব এতিয়া অলপ বুজা হৈছে আৰু। যোৱা বছৰ আকৌ সৰু আছিল যে।
অহ অহ।
তাপাই নকৰোঁ বুলি নকৰে।
উম।
এতিয়া অলপ পাৰা হৈছে আৰু।
অঁহ।
বাকী মামীহঁত আছে ন ঘৰতে?
মামীহঁত আছে ঘৰতে।
অ ভাত বনাইছে নে ঘৰত?
অহ বনাইছে, আপুনি কি বনালে?
মই ৰুটি বনালো তাৰ পিছত কণী আনি পেলাই অমলেট কৰি পেলাই তৰকাৰী বনালো।
অ।
খাই পাইছা নে অমলেট কৰিবলৈ যে তৰকাৰী বনাই। কণে তৰকাৰি নিচিনা হয় আৰু। অ এ বেছি মছলা দিয়া নাই। কম দিন যে যেনেকুৱা গম পৰিছে।
অ।
কম পৰিমাণে মছলা দি পেলাই বনাইছো।
অ নৰ্মেল কে বনালে ভাল গৰম দিনত।
পেটৰ কাৰণে এতিয়া বেছি মছলা পাতি খাবও নোৱাৰি।
অ।
আজি ইমান গৰম পৰিছে।
উম।
উ খোয়াবোয়া হ'ল নাই এতিয়া নাই নাই।
এতিয়া খাম।
অ অ। তাৰ পিছত কাইলৈ হেয়া গানৰ ক্লাছ আছে নেকি কাইলৈ।
কাইলৈ গান ক্লাছ নাই চাৰি তাৰিখলৈ প্ৰগ্ৰেম আছে আমাৰ।
অ মানে কোনে এইটো হেৰি কৰিছে নো পাতিছে নো।
আছো ছাত মানে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা। যিবিলাক নাইনতি পাৰ্চেন্টেজৰ ওপৰত পাইছিলে হাই ছেকেণ্ড মেট্ৰিক পৰীক্ষাত।
অ।
আও হেৰি সম্বৰ্ধনা জনাব আৰু অভিনন্দন অনুষ্ঠান।
অ সেইটো ক'ত হ'ব প্ৰগ্ৰামটো।
তো মৰিগাঁও ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত।
ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত হ'ব কিমান তাৰিখলে হ'ব।
চাৰি তাৰিখলে।
চাৰি তাৰিখলে কিমান সময় হ'ব জনাবাচোন আমিও চাবলৈ যাম।
অ আমাক দছটা বজাত মাতিছে।
হয় হয় অ।
তাতে হেৰি আহিব উৎপল শৰ্মা আহিব।
অ অ ছাত্ৰ সন্থা যে।
অ।
এইবিলাক মানে ল'ৰা ছোৱালীক দেখালে ভাল হয়। ল'ৰা ছোৱালী কিবা এটা শিকিব পাৰিব তাৰপৰা
অ উৎপল শৰ্মাই বহুত ভাল কথা কয়।
উম, চাৰি তাৰিখ আপোনাৰ শনিবাৰ পৰিছে ন
অ অ,
যাব লাগিব লৰাটোক লৈ পেলাই দেখাবলে। তাৰপিছত আৰু এতিয়া বাকী ভালে আও ন।
অ ভালে।
উম। সেই তেতিয়া কথাবিলাক শুনি আছ ছো এতিয়া ম ঘপককে মানে মামিহঁতক ফোন কৰিলো বেয়া লাগে সেইটো কাৰণে তোমাকে ফোন কৰিলো।
অ অ।
ইটোৰ পিছত সিটো হৈয়ে আছে এজনী আকৌ। বেটৰেজত বিচনাতে পৰি আছে ন তিনিমাহ বেটৰেজ আছে। আকৌ এজনী তুলনি হৈছে এজনী আকৌ জ্বৰত হেৰি হৈ আছে। তাকে বহুত সমস্যা হৈছে দেই
সে অ আছো। অধিৱেশন আছে চৈধ্য তাৰিখ মানলৈ।
চৈধ্য তাৰিখলৈ আছে নেকি চাৰি তাৰিখ নহয় নেকি
চাৰি তাৰিখ লৈ অভিনন্দন অনুষ্ঠান, চৈধ্য জুলাই মানত হব অধিবেশন
অধিৱেশনটো ক'ত হ'ব বা।
অধিৱেশনটো ভালকে গম পোৱা নাই মৰিগাঁওতে হ'ব বুলি শুনিছো এবাৰ
অ তাত কিবা প্ৰগ্ৰাম আছে নেকি তুমি কৰিবা নেকি তাত?
তাতো সমবেত সংগীতে গাম চাগে আমি
অ অ,
নহলে ভলোটিয়াৰৰ দায়িত্বত থাকিম আও
হয় হয় ক'ত হ'ব বাহ এইটো
যদি মৰিগাঁওত হয় তেতিয়া আমাৰ দায়িত্ব থাকিব নহ'লে বেলেগত হলে আমাৰ কথা নাই বাৰু ইমান
অ অ, দিয়া আগুৱাই যোৱা এই বিলাকৰ লগত লাগি জড়িত হৈ থাকিলে ভাল।
অ
তাৰপিছত এয়া কে, কি বনালে তোমালোকৰ
আম আজি ৰুটি, ভাজি
অ',
হয়।
হোৱা নাই ন।
এ খোৱা খাম আৰু দেৰিকে।
অ', অ', মাহঁতৰ ভাল।
অ, ভালেই দিয়ক।
উম, ত ভাইটি কিহত পঢ়েনো।
মোৰ ভাইটি এবাৰ ক্লাছ ছিক্সত।
অ, ক'ত পঢ়ি আছে।
এই ৰামেশ্বৰী সংঘ বিদ্যয়ালয়।
অ', অ', ভাল দিয়ক বিস্কুলখন বহুত।
অ, ভাল।
তুমি ক'ত পঢ়ি আছা?
মই মৰিগাঁও গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী।
উম, আগতে আমিও পঢ়িছিলো তাত, বহুত মানে তেতিয়া মানে মানুহে মানে ইমান ভাল বুলি নকৈছে আৰু গাৰ্লছ খন কিন্তু এতিয়া দেখিছো বহুত ভাল। অ, তাকে অমিঅ-অমিঅ বৰা আছে ন প্ৰিন্সিপাল। অ, তেখেতে আগতে আমাক চাইন্স ক্লাছ কৰিছিলে।
অ, আমাকো ফাষ্ট মেথছৰ ক্লাছ কৰিছিলে, তাৰপিছত এতিয়া প্ৰিন্ঞ্চিপাল হ'ল।
তাকে নানু বাইদেউ আছেনে নে নাই আমি পাইছিলোঁ আৰু তেত
নাই ন আমি পোৱা নাই।
পোৱা নাই ন?
নাই-নাই।
আৰু যে কোনোবা নেপালী বাইদেউ এগৰাকী আছিল যে আছেনে?
নেপালী নহয় খেতিত থাকেহে।
অ', অ',
নেপালী নহয় আৰু অসমীয়া হয় ডেকা লিখে।
তাৰ পিছতে এই তোমালোকৰ ঘৰত যে চেলুটিটো, বনাই যে কেনেকে বনাইনো বৰ ভাল লাগে খাই।
কোনো নাজানো নহয় ভালকে।
অ, নে দেখিছো কিহৰ লগত খাই মাংসৰ লগত খাই ন ধুনীয়াকে।
অ, মাংসৰ লগত খাই নহলে
তোমাৰ মাহত-মাহত বা বমাহতে জানিব চাগে ন?
অ, বমাহঁতে মাহঁতে জানে।
অ, দিয়া বা পূজাৰ সময়ত যদি বনাই মোক জনাবাচোন তেতিয়া মই হেৰি কৰিম আও। মও বনাব দিম অলপমান।
হ'ব দিয়ক।
বাকী দেউতাহঁতৰ ভাল?
অ, ভালে।
অ', তাৰপিছত তোমাৰ মামাই কি কৰি আছে এতিয়া?
মামা এতিয়া, আছে ইণ্টাৰভিউ দি কৰি আছে আৰু।
বেডমিণ্টন খেলিছিল নহয়?
বেডমিণ্টন খেলে এতিয়া ইমানো খেলা নাই আগৰ নিচিনা।
অ, এতিয়া খেলবিলাক হোৱা নাই এইটো ঠাণ্ডা দিনতহে হয় নেকি। ন'গৰম দিনত ইমান নহয় নেকি। অ, গৰম দিনত ইমান নহয় ন।
অ', গৰম দিনত নহয়।
উম- উম -উম তাৰপিছত এই সৰু মামাহঁত আছে আৰু ঘৰত?
অ', আছে ঘৰতে।
মামাই এই নগাঁৱত থাকে আৰু যোৱা নাই নে?
মামা নগাঁওৰ পৰা আহিছে যোৱাকালি আহিছে।
তাত মামীৰ লগত কোন আছে বা?
মামীৰ লগত হেৰি মামীৰ ভাগিনিয়েকজনী আছে।
তাইও নাৰ্ছ কৰিছিল নহয় ন'?
তাই মানে নাৰ্ছৰ কৰ্চ কৰি পেলাই তাৰছত হেল্থ কেয়াৰৰ টিচাৰ হ'লগৈ স্কুলত।
অ', ক'ত কৰি আছে তাই?
নাই মায়ঙত মায়ং নে কিবা এখন জেগা আছিলে।
অ', তুমিওতো হেল্থ কেয়াৰ লৈছা ন?
অ', মইও হেল্থ কেয়াৰ।
কেনেকুৱা বাৰু ভাল লাগে নে পঢ়ি হেলথ চাবজেক্টটো?
অহ, ভাল লাগে।
মানে এইটো মানে স্কুপ আছে ন, পিছলৈ কিবা এটা কৰিব পাৰা।
অ', পিছলৈ নাৰ্ছ কৰিব পাৰে ন'হলে এনেকে ধৰি ল'ক কিছুমান বয়সস্থ মানুহক ঘৰতে যে হেৰি চোৱা চিতা কৰিবলৈ ৰাখে যে নাৰ্ছ বিলাক।
অ অ অ
সেই অ হ'ব পাৰে
উম মই এইটো পঢ়াৰ পিছত তুমি তেতিয়া নাৰ্ছ বা বেলেগ হে আৰু কিবা- কিবি হেল্থৰ বিভাগত কৰিব পাৰিবা আৰু। অ', দিয়া- দিয়া -দিয়া পঢ়া -শুনা ভালকে মন দিয়া।
অ',
এইবিলাক কৰা পিছলে এটা স্কুপ আছে আৰু যেতিয়া।
অ',
হ'ব দিয়া ৰাখোঁ ন, ভাত পানী খাব সময় হৈছে অহ।